হেল্ল'
অ।
ভালে আছে?
মামু নেকি?
হয়।
অ কি খবৰ?
এ ভাল ন দিয়ক, আপোনাৰ?
অ অ আছো দিয়া আছো।
অ অ ভাত পানী
কি অ এই মাত মাত্ৰ এই মুখখন ধুই উঠিলো।
অঁ।
উম খালা তোমালোকে?
গা ভাল পাইছেনে অকণমান?
অ নাই নাই মাতোতে ধুই চাইছ চাকৈ ভাল পাইছো দিয়া ।
তকে
ভালকে শাস্তি এটা খালো দেই সেইকেইদিন
তাকে মই শুনিছিলো। কিন্তু মই ফোন কৰিবলৈ সময় পোৱা নাই । তাৰপই এ সেইটো সিটো সিটো সিটো
অ এ মানুহ ভেজাল আৰু ।
তাৰপ মাজতে এদিনাৰিছিলোঁ ৰিচিপ্ট কৰা নহ'ল গৰম মানে বা
আচুৰিত গৰম ন
মানে গৰমটো গপ গোপনি টাইপৰ
অ অ কি কেনেকুৱা গপ গোপনি
অ মানে এইদিন গৰ্ভততটো বেছি নাই কিন্তু মানে
অ ৰ'দ বেছি নাই কিন্তু হয় আমাৰ এইফালেও ৰ'দ বেছি নাই উম ।
বতৰ ক'ব নোৱাৰিছোঁৱ আৰু দেই
উচছ কি এতিয়াই এনেকুৱা হলে যে আকৌ কি হ'ব গ ন জুলাই আগষ্টত যে কি হব মই তাকে চিন্তা কৰি আছো ।
ক'ব পৰা নাই যে আকৌ যে ভাদ মাহটো আছে সেইটোত যে কেনেকুৱা গৰম হয়
ভাদ মাহটোতো চবতকৈ বেছি হয় ।
বহুত বেছি মন পৰে । উম সেইটোৱে ভাল । ৰিল
উম ।
ভাবিয়ে নাই পোৱা ।
খালা ভাট ।
ভাত মানে আজি একেবাৰে ভুলকৈ বনাই থলোঁ । গৰম যিটো কৰিছে দাইল বনালো মগু আজি দাইলতে চব চব্জি উম তাৰ পিছত তায়া সেই ভেন্দি আলু এনেকৈ ভাজিলোঁ ।
কেতিয়াবা তেনেকেও খাব লাগে । লাগে ন গৰমত ।
এইবল
উম, উম ।
তেনেকে মোৰ মানে বিশেষকে পানীঢালা ভাতটো খাম মন গৈছে পঁইতা ভাতটো।
উম অপকাৰ নকৰে ন ।
মোৰ অপকাৰ নকয় সেইটো ।
নকৰিলে খাব লাগে কিন্তু যদি নকৰে মোৰ আকৌ দিগদাৰ কৰেৰে অকমান । খালে ।
অঁ মই মানে কি এই ৰাতি যে পানী দি থয় । সিটোও খাবলৈ । ভাল নাপাওঁ এই খোৱা এঘণ্টামানৰ আগতহে পানী অ ।
অ অ অ বুজিছো উম সেইটো কিবা টেঙা হৈ যায় ন আগত যে থাকোঁ উম মই যে বেয়াও পাওঁ আৰু নোখোজছো চল
অ মানে সি টো ভাতৰ লগত আপোনাৰ গৰম গৰম আলু ভাজি ল'ব লাগে
উম বেহুৱা বেহুৱা খোৱা নাই?
খাওঁ। তাৰ পিছত আকৌ কক ডিম এটা ফ্ৰাই কৰি ল'ব লাগে।
অ
তাৰ পিছত খাই থাকোঁ আৰু
হে হে হে
কিন্তু ৰাতি পানী দিয়াটো মই খাব নোৱাৰো সেইটো বেয়া পাও ।
ক্ষতি কৰা এ আছ আচলতে ৰাতি খাবৌ নালাগে।
কিয় তেনেকে?
মোৰ মানে গেছৰ প্ৰব্লেম হয় পানীঢালা ভাত খালে কিয় নাজানো।
অ অ
পিঠা বনাওঁ খাব মন যায় ধৰক খুব গৰমত দুপৰীয়া খাব মন যায়। অকমান খাব পাৰোঁ যিমানে গৰম নহওক মানে। গৰম ভাতকণ মই যিমানকণ খাম মই ঠাণ্ডা ভাত হ'লে নোৱাৰো খাবলে।
অ অ মই মানে আৰু কি কৰোঁ বিশেষ কে সেইটো মই ৰাতিহে খাওঁ দেই, মই দিনতে বনাই থৈ দিলোঁ ভাতটো ঠাণ্ডা হোৱা পিছত পানী দি থও ধৰিমে । তাৰপা হে ৰাতি বিশ্বাস কৰিবি ৰাতি ভিতৰতে ৰাতিপুৱা নাখাওঁ।
অ
এনে হয় এঘণ্টা দেৰ ঘন্টামানৰ আগত পানী দি থলে অ সেইটো খাবলৈ মোৰ বেয়া লাগে ৰাতি দিয়াটো
ওম কিবা এডাল দেখিবলৈও বেয়া লাগে। উ হু হুঁ শুলাই নেকি?
ওম বিছনাতে পৰি আছো।
অ অ
এই ভাত আকৌ সোনকালে খালোঁ নহয় আজি দেওবাৰ নাই নাই আজি নাই কৰা ৰেষ্ট লৈছোঁ ওহ । উঃ
নহয় ইয়াত বতৰ ধৰি আছে খুব গপ। কণী একদম ডাঙৰ আছে।
অ অ বৰষুণ দিব চাগে -
নাজানো আৰু এইকেইদিন ধৰি আছে পৰা নাই
আহ আমাৰ ইয়াত দিলে বাৰু দে আজিহে দিয়া নাই কালি উম কালিও অলপ বৰষুণ দিছে যে কিন্তু সেই বৰ ষুণ টো ভালকে নিদিলে মানে কেনেকুৱা গৰম লাগে তাৰপিছত যে এ বা অ একদম কি কৰোঁ কি নকৰোঁ লাগি যায় ।
উম উম
সেয়া
চু
তাতে ই যদি পেন পেনাই তেতিয়া যে আৰু খং উঠে।
খং উঠে হে হে হে আৰু হেৰি লৰা ছোৱালী মানে মোৰো গৰম বেছিও গৰমতো গৰম ঠাণ্ডাটো ঠাণ্ডা ।
বহুত গৰম উম সেইটো আৰু ৰাতি মানে ফেনখন পাছতে থাকে তাক যে আকছ ছাইডলৈ দিওঁ উমহো নহ'ব মানে আহি পেলাই একদম ফেন তলত
অ নাই নাই তাহাঁতক খুব গৰম
খুব গৰম ঘামিয়ে থাকে উম আকৌ সেই চাৰিটামান বজাৰ পৰা ফেনখন মানে আঁঠুৱাখন আঁতৰাই দিব লাগিব
কিবা নাক চাক সোপা মাৰি ধৰে ন পাচ
এই মোৰ নোৱাৰোঁ মানে মোক কাপোৰ হে ন মোক বেডশ্বীট এখন লাগেই
মই গোটেই ৰাতিটো ললে কিবা ৰাতিপুৱা সময়লৈ
নাখায় অ আহ অ কিবা এলেহুৱা এলেহুৱা লাগে
এতিয়া মানে কি জানা গাৰ ৰসটো গোটেই টানি থাকে তুমি কাপোৰ এখন দি থবাচোন ফেনখন চলি থাকোতে কাপোৰ এখন মেলি থ'বা তিতা কাপোৰ এখন ৰাতি টিপল দেখোন একে কণকণকে সু শুকাই থাকে, সে ঠিক তেনেকে ধৰা, মানুহৰ গাৰ ৰস তেনেকে নেটানে জানো?
অহ,
সেইটো কাৰণে গা খুব দুৰ্বল লাগে নহয়, চাবাচোন গোটেই ৰাতি ফেন লবাচোন গা বহুত দুৰ্বল লাগে, ৰাতিপুৱা উম- উম, সেইটো তোমাৰ বুলি নহয়, চবৰে হয় কিন্তু, উম
আৰু আমি খুব স্পীডত দিওঁ ন, গৰম বেছি কাৰণে আচলতে অলপ কমাই লোৱাটো ভাল। কিন্তু গাত
নালাগে তাতকে বেছি অপকাৰ কৰে এচিটোৱে।
হৈছেই বেছিও
উম, সেইটোৱে যে, মই নাই লোৱা মানে আমাৰ ইয়াত এচিটো ইমান দৰকাৰ নহয় মানে
ধুনীয়া ন,
এইখিনিতহে অকণমান হেৰি হৈছে, কিন্তু তথাপিটো মানে বতাহ এটা
অ, উম- উম- উম
কেতিয়াবাটো, মানে খুব গৰমত ই গাত থাকোতে ফেন তেনেকে নলৈছিলোঁ। খিৰিকি- চিৰিকি খুলি দিলে ধুনীয়া বতাহ, তাৰ পকে
অ ন, সেইটো নৰ্মেল বতাহটোৱে ভাল।
অ, মানে আৰু অ- অ আমাৰ পিছফালে যদি বহি থাকে
উম,
ফেনৰ দৰকাৰে নাই।
উম,
খালী মানে ভিতৰত আহিলেহে গৰম এটা পাওঁ।
উম,
গৰম
উম, বাবু শুলেহি।
বাবু শুলে?
অ হেল্ল'
অ বাবু শুলেনে বোলো? শুনিছানে নে নাই অ?
শুনিছো,
অহ',
এয়া মাজে-মাজে, অ', নেটৱৰ্কৰ প্ৰব্লেম,
অ', এই হয়-হয়-হয় এ উম'
উম' ভাত কি বনালে?
ভাতো আমাৰ আজি উম 'মানে নিৰামিষো নহয় ধৰা, তেনেকুৱা কণী-অমলেট বনালো তে হা
নিৰামিষো নহয় আমিষো নহয় মানে,
নহয় তেনেকা, নিচনা হল তাৰপিছত আকৌ, মই এইবিলাক জালি-কোমোৰা ভাজিলো। দাইল-বনালো হেয়াই।
কি কৰিব আৰু মাছ-মাংসৰ ওচৰলৈ যাব, মনে নাযায়
অ', ন', সদায় খাবলৈ মন নাযায় দেই‌
মই', এনেও মাছ ভাল নাপাওঁ যেনিবা উম',
উম
অ', মানে খাওঁ কিন্তু মানে,
এই এসাঁজৰ পৰা খালে কিবা, কিবা আমুৱাই যায় কিয় নাজানো তাৰ পিছত কণী আনি, তোকে ভাল লাগে,
অ', সেইটো অকন পানী চিতাই - চিতাই দিম। টেঙা চেপি ল'ব লাগে,
অহ
অ', বুট কেইটামান ভাজি ল'ব লাগে, আৰু
আহ', বুত উম, বুত ভাজাটো বহুত ভাল পাওঁ মইও,
থাইৰডটো থাকা কাৰনে, অলপ কমাই খাওঁ।
তোমাৰ থাইৰইড আছে,
উম', মোৰ থাইৰড আছে।
বুটতো বেয়া ন'?
বুটতো বেয়া। তাৰ মানে এনেই খাওঁ, কিন্তু দেই,
মোৰ থাইৰড নাই নহয়।
আছে ।
নাই-নাই। আৰু তাই মোক এ বাপৰে হে-হে আচল কিটাই আছে ।
আমাৰ প্ৰেছাৰ আছে ।
উম, প্ৰেছাৰটো হাই
উম, প্ৰেছাৰ হাই।
আজিকালি আৰু বেমাৰৰ কাৰ থাকেই, থাকেই, কমন বেমাৰ সোপা আৰু কোনো বয়স । দুখৰ কথা নাই নহয়, আজিকালি বেমাৰৰ । হেল্ল' হেল্ল' হেল্ল, ' মাতটো নাইকিয়া হৈ গৈছে গৈ মাজতে, হেল্ল, ' তুমি শুনি আছানে বাৰু? হেল্ল'